হেল্ল' অ শুছানাই অ কি খবৰ
ভাল ভাল তোমাৰ।
ভালে ভালে
অ' এতিয়া কথা
এতিয়া মই এতিয়া ঘৰত আছো বাৰু এনেই টাউন ৰুমত থাকো
অ' তাৰপা চব ঠিকে চলি আছে ন
আছে আছে ক'ত ঘৰতে নে,
ঘৰতে ঘৰতে পৰীক্ষা চৰীক্ষা চলি যা নেকি,
চলিে আছিলে কাইলৈ খদ হম ব অসমীয়া আছে
অ কি কি হৈ গ'ল মানে কেনেকৈ পৰা আৰম্ভ হৈছিলে
হেই আমাৰ হে তাৰিখে আৰম্ভ হৈছিল বাইশ তাৰিখে
অ অ
তাৰ পৰা অ এতিয়া এতিয়াতো ঘৰতে আ এনে লখিমপুৰ মেইন টাউন আৰু তাৰপিছত পৰীক্ষা চলি আছে নেকি
পৰীক্ষা চলি আছে কাইলে মানে খতম হব। কাইলৈ আমাৰ আছে চচিয়াল আছিলে।
অ' অ' বাকী যোৱ কেইটা ভাল আছে না
যোৱাকেইিত ভালেই হৈছে আৰু মানে অকল অংকটো আৰু এইটো বেয়াহল,
এইটো টানেইও
সেইটোতোম
মোৰ যোৱাকটা ঠিকে আছে ব
অ' তোমাক কি কি মানে কোনকেইটা হেৰি লছা
চাবজেক্ট
অ
হেৰি এতিয়া মই লৰাছে চচিয়লজি জিঅগ্ৰাফি ফিজিকেল এডুকেশ্বন ইংলিছ টো কম্পালসৰি আছামিছ আছে তাপা পলিটিকেল চাইন্স
অ তুমি আছ ন অ' খ চব ভাল ন
ভাল ভাল তোমাৰোকৰ
ঠিকে আছে।
অ অ
তাৰপা খেলিবলৈ খেলিব চ মানে এতিয়া যোৱা নাই গ্ৰ বন্ধতেদিন চাগে অকমান তুমি খেল মানে বেক্টিচত গুছা ন
প্ৰেক্টিছ মই একদিন ঘৰত আছো যোৱা নাই আৰু ব হা
ইয়াতে এনে লখিমপুৰ
অ টউন দে
অ'
আৰু তাতে বৰষুণো দি আছে যে সেইকাৰণে যাবও প নাই
অ কিবা খেল খেল চেল হেছে নাই প্ৰতিযোগিতা খেলৰ কিবা প্ৰতিযোগিত
হৈয়ে আছিলা মাজতে আকৌ সেইটো পচপন কৰি থৈছে এল পি এল
আহ তুমি কোনটো হেৰিৰ পৰা খেলি আছা
মচিয়েই
অ মানে কিমান আন্ধা কিমানো
সেইটোতো আৰু এতিয়া মোৰ আণ্ডাৰ ছিক্সটিনতে পাম আহি আছে অহা বছৰ অহা বছৰ মানে এইটো বছৰ লাষ্টলৈ
কিবা মানে এনেক চ্ৰাইল চাইল দিছে নে
ট্ৰাইল মানে হেই অ ট্ৰাইলটো হ'ব'ল লাষ্টৰ ফালেই হ'বগে মানে তাৰপিছত চিলেকচন কৰিব
তাকি খোৱা বোৱা
খোৱা বোৱা এই দেৰি হ'ব আমাৰ চাৰে আনটামান বজাত
অকলে থাকা নে নে কোনোবা থাকে আৰু
এতিয়া ৰুমত মোৰ ঘৰ মানুহ থাকে আৰু
অ' আৰু গুনবা
আহ অকলে অকলেতিয়া কোন না থাকে আৰু ম বাকী সেইচ আছে নাই ৱৰ্ল্ড কাপ শভা
কিবা চাইছো আজি চাইছিলা নেকি ৰাতিপুৱা?
আজি ৰাতিপুৱাখন নাই চোৱা নেকি আজি নাই চোৱা
আজি উঠিলো ৰাতিুৱা খেল চা খ খেল চ হলেও গোটেই মানে খেলখন চাই পিনি মানে একদম বেয়া লাগি গ'ল মানে একো গল চল নিদিলে।
অ' পৰ্টুগাল
সেইটোৱে ভাবিলো জৱ বুলি হা অফচাইড হয় অফচাইড
অ' য অকল ফুটৰ বুটযোৰৰ অকল জোংটো আৰু
মইতো খেল হাৰিলে বুলিয়ে ভাবিছিলো মোৰ মানে পুৰা ভয় লাগি গৈছিলে তাৰ পৰা যেতিয়া তাত দেখা যায় ভৰিটো অকমান আগত গ'ল কাৰণে মানে গ'ল নহ'ল আৰু তুমি কোনটো টিম চাব পাৰা তুমি কোনটো টিমৰ বাজিল
অ এ মানে নমা বুলি ন মই ইমান নাচাও ন হ'লেও মানে তাল বেয়া লাগে ইমান দিনৰ ভৰত এন জি অ হোৱাৰ পিছত আহিছে আকৌ
সেইটোৱে মানে তাৰ মানে দুখ পোৱাটো বেছি হয় খেলত আৰু মানে তাক, গোটা মাৰি মাৰি বেছি দি হ'ব
সেইটোৱে মানে স ভালকে খেলি থাকে ন সেইকাৰণে চবেই মানে হেৰি কৰে আৰু
তাৰ মানে কি হয় তাৰ এইটো ইমান উইকনেছ মানে বেছি ধ মানে গাৰ এনে ইমান ত নাই আৰু আৰু দুপাই দুপাই মানে এতিয়া বেছিকে বেয়া গ'ল
অ এবাৰ যে খেলিছে সেইকাৰণে মানুহে বহুতে চাপোৰ্ট কৰিছে
সেইটোৱে আৰু চবৰে শেষ নহয় জানোবাৰ
উম সেইটোৱে প ৰনাল্ডো মেচি তাৰ বা ইয়াৰ
অ'
উ
বাকী এতিয়া হে কি বুলি কয় সদায় গৈ আছা নেকি প্ৰেক্টিচ
ৰাাকী চো সদায় থাকে আমাক সোমবাই বন্ধ থাগে কিন্তু এতিয়া এই ব সোমবাৰে মানে এদিন বন্ধ দিয়ে এসপ্তাহটো কিন্তু এতিয়া বৰষুণ নহয় সেইকাৰণে হোৱাই নাই
পৰীক্ষা কেইদিন গচলা নাই নাই
গৈ থাক এ পৰীক্ষা কিনো গৈছো মেগল কিন্তন্তু জুল তিদিন মান নাযাওঁ ঘৰলৈ আহিব লাগিব যে
অ' তোমালোকৰ গমেন্টত ক্লাছ হ'ব জানো
আমাৰ দি দিলে নহয়া ক্লাছটো
কিমান পোন্ধৰ দিন
পোন্ধৰ দিন মানে আমাক কৈছে সদায় ক্লাছ নহয় মানে অকল বাৰটালৈকে হব সদায় নাথাকে
পোন্ধৰ দিনতটো আমাৰও দি আমাৰও দিছে পোন্ধৰ দিনো
অ' ফুল গছ নেকি?
নাইনক দিছে নেকি নাইনকো দিছে নেকি
নাই নক নাই দিয়া হব। এনে অ তোমালোকৰ এনে ফুল তাছ নে কি?
নহয় নহয়, আমাৰ বাৰটালৈকে হব। একে একে সময়তে চুটি দিব।
উম। সেইটো আমাৰ সেইটোয়ে দিছে যাম বাৰু কিন্তু, সদায় নাই আমাৰ মানে গোটেইখিনি লগৰ খিনিয়ে ভাবি আছে না কোনোও নাযাব চাগে আমাৰ। না প্ৰথম দুদিন মান যাব তাৰপিছত একেবাৰে। অ আগষ্ট পাহে যাব।
মানে একেবাৰে মানে ক্লাছত নহবৈ তেতিয়া ল'ৰা ছোৱালী নগলে।
সেইটে আৌ চিফ
অ' আমি যটো আমাৰতো যাব লাগিব নহলে, কোন নাই দিব হলে।
অ' তোমালোকৰ ট্ৰেইনৰ কাৰণে মাৰিব, ট্ৰেইনৰ কাৰণো সেইকাৰণে, কৰিবই লাগিব।
অ ফোন ফোন মাৰি দিব আমাৰ যি মানে ক্লাছ টিচাৰ মানে ফোন মাৰি। থিব দুদিন এপচেণ্ট হলেও ফোনা কৰিম গোপাল ছাৰ।
আহ আহ আহ আচলতে নেকি। আমাৰ বৰ সেই স্বপ্নময় মেম।
অ' চম মানে এই অ' তিন কেজে।
কেটঙা অ'
অ'।
ছ'চিয়েলজীবুক।
অ গম পালো গম আমাক আমাৰ ক্লাছ লৈছিল দুদিনমান। এনেকে ইি মাজতে আহে কওকচি পুৰা গাল দি থাকে, চোভা হৈ থাকে।
সেই মানে সেই, আমাৰ কচোন নিশ্চয় আকৌ, আমাৰ যি কৈছো মানে কলেও নকৰে মানে আৰু।
শান্তি অকণমান আছে চাগে।
শান্তি নহয়, আমি আমাক খিনিতো শান্তিকে নেথাকেই।
অ' আমাৰো মানে, আমাৰ বেঞ্চখনক দেখিবই নোৱাৰে।
আমাৰ, আমাৰ দুটাটাকাহে বহে। আমাৰ দুটাটাকেহে বহে ক্লাছৰ মানে, ইক'নমিক্স খিনি গুচি গ'লে কমি যায় গোটে ল'ৰা।
তাৰ মানে তোমালোকৰ বেঞ্চ, এঘাল নহয় জানো।
আছেতটো সে ধঢেৰ গোটেই ফুলেই হৈ থাকে, কিন্তু ইকনমিক্স আৰু ছচিয়লজি সেই যে ই উম।
আহ অ মানে ইমান ল'ৰা ছোৱালী নাই।
অ ল'ৰা ছোৱালী মানে যোনখিনি চচিয়লজিত মানে ওঠৰতা মান আছে বাকীখিনি ইকনিক চলৈ গুচি যায়। অহ কমি যায়।
অ
সেইটো কাৰণাই দুটাতটাকে বহাই কিন্তু, চোন এতিয়া লৰা সেইকেইটাাৰ মানে অ', নাই অঘাইতন শেষ।
অ' তাবা, দে ত খোৱা, খোৱা মেলা হল ন কিবা?
নাই এই চাহ তাহ খালো।
অ ভাতটোতো দেৰি হ'ব।
ভাতটো আমি দহটা মান বাযিব
অহ।
কাইলৈ কি আছে? চচিয়লৰ পঢ়িছা নাই?
চচি পঢ়ি পঢ়িবলৈ আছেগে মানে, এ এটা পাৰাত পঢ়িলে এইটো পাৰ্ত পঢ়ি থকা হয়, মানে বৰ খেলিমেলি
হিষ্টৰী নেশচনেলিজিম ইন ইণ্ডিয়া নে?
সেইটো নহয় তাৰ আগৰটো এ হও ৰব
অ', সেইটো ভালেই বাৰু দেই
সেইটো ঠিকেই আছে কিন্তু মানে তোমাৰ এটা জেগাই পঢ়োতে এইটো জেগা হা কহন মনৰ ৰখাই নাই মই বুজি বুজি লৈছো তাৰাপা মানে এনেকা এটা এটা মানুহ ৰাখোতে এইটো পাহৰি যোৱা নাছিনা হয়। বেছি অকণমান টান টান।
উম উম জিঅ'গ্ৰাফিৰ কোনটো?
জিঅ'গ্ৰাফীৰ প্ৰথম চেপ্টাৰটো ডেভেলপমেণ্ট। এ বিচয়ছে অ সদ সেইটো পা পঢ়িব লৈছোঁ এতিয়া।
তিনটা পইন্ট আছে যে সেইটো ইনষ্টিটিউচনেকিটাতে তিনিটা পইণ্ট অ', ৰিচৰ্চ ডেভেলপমেণ্ট প্লোন ইন ইণ্ডিয়া।
অ', অ'
সেইদিন খেইতিনটাতো আহিবই।
আৰু এটা আছিলে কিবা লেন কিবা বুলি আছিলে। ইউটিলাইজেচন বুলি সেইটো সেইটো অকমান। মানে সেইটো বেছি ইম্পৰ্টেণ মানে আহিব মানে সেনেকুৱাটো সেনেকুৱাতো লাগিছে। এটা পাৰটৰ পৰা দহ ৰ্মাক্স হে আহিব। ফেদেৰালিজিমৰ প্ৰথমটো এইটো পাৱাৰ দিছি পাবাৰ কি বাহিৰ বছলে
অ', অ', হেৰিতটো ভাল আকৌ পলিটিকেলৰ যে এইটো এই প্ৰথম অ' হেৰি পলিটিকেল হৰি অ পলিটিকেল হেটো। ইকনমিক্সত কি আছিলে? অ', অ', ডেভলপমেণ্ট চ কোনটো আছিল অ', জিঅগ্ৰাফিটো প্ৰথম চেপ্তাৰটো ভাল
এইটো ভাল মানে একদম লাষ্টৰ খিনি লাষ্টৰ জেগা মানে মাটি যে এইখিনি সেইখিনি মানে অকমান মুখস্থ কৰিবলৈ বৰ টান মানে বুজিব নোৱাৰি যে মুখস্থ কৰিব লাগিব এইখিনি
সেইটোৱে, ইকনমিক্সৰ ফাৰ্ষ্ট চেপ্তাৰটো বহুত ইজিআকৌ শ্ৰীলংকাৰ হেৰি ওপৰ নহয় জানো?
এইটো হেৰি হয় পলিটিকেলৰ হয়।
অ', সেইটো পলিটিকেলৰ আছিলে ফাৰ্ষ্ট চেপ্টাৰটো অ', বেলজিয়াম সেইটোয় ভাল লাগে আৰু সৱটসে।
এ সেইটো, সেইটো, সেইটো হৈ গ'ল সেইটো আৰু মানে এইটো পলিটিকেল হৈ গ'ল তাৰপা তুমাৰ জিঅ'গ্ৰাফি অকমান আছে লাষ্ট ইকনমিক্সটো আকৌ এবাৰ চাব লাগিব চাগে
উম, উম সেইটো ভাল ইকনমিক্স হৈছে প্ৰ ইক'নমিক্স এ আছিল পলিটিকেল। অ', এই লাষ্ট গ পইণ্ট কেইটা টান কিন্তু প্ৰথম প্ৰথম দুই, তিনিটা পেজ বহুত ইজি।
অ', তুমি কোনটো ব্লকত পৰিছা?
হা মোদী
অ', আমাৰ মই হৈছিলো একেলগে ইলেভেন, টেনত, ইলেভেন টেন পৰিব বুলি।
নাই নাই দিয়া নেকি ইলেভেন টুৱেলভৰ লগত। অ', অ', আমাৰ ডি টুৱেলভত আছে মোৰ।
অ', তোমাৰ টেনৰ পৰিছে নেকি?
তেনৰ নাই বাৰু আমাৰ ইলেভেন আৰু টোৱেলফৰ পৰিছে।
অ আমাৰ পাছৰ ৰূমটোত মানে পাচুযৰ পাছৰ ৰলনাম্বাৰ টোৰ পৰা পৰিছে মানে এইটো ৰুমত।
অ', অ'। তোমাৰ ৰোল নম্বৰ কিমান নু? অ বহুত আগতে
মোৰ ভাগৰ পোহৰ তাৰপত মোৰ পাছফালে পাঁচূৰ্য
অ অ ফ তাৰ ফাইভ নেকি
অটা ভাই
অ অ আমাৰ আকৌ চব মানে হিউমেনিটিজ কমাৰ্চ চাইন্স পৰিছে টুৱেলফ চাইন্স কমাৰ্চ
অহ।
আৰু ইলেভেনৰ হিউমেিটিছ আমাৰ গোটেই হিউমেিটিজটো একে চিধা লাইনতে
আমাৰ চিধা মানে আৰু চাৰিটাহে আমাৰ, পাঁচটাহে
অ ৰেষ্টুৰেণ্ট পাঁচটা লখি যাব আমাক বাৰ সেই, আমাক কেইটা, এঘাৰটা নাই দহটা দচটাকে দিছে।
অ' আমাৰ পাঁচটা পৰিছে।
উম উম তোমাৰ আকৌ বেছি আকৌ
অ বেছি মানে চবতে আমাৰ ৰুমটো চাৰিটা ভাগ কৈ দিছে আমাৰ ক্লাছটো
অ' চেকন দু নহয় জানো তোমালোকৰ? অ' সেইটয়ে তোমালোকৰ চেকন মানে চাৰিটা বান
চাৰিটা মানে, চাৰি ভাগ, চাৰিটা ভাগত কৰি পিনি মানে য'টত পেলাই দিছে।
অ' সেয়া জত ততে পৰিব। চি, তোমালোকৰ চি কিহত পৰিছে?
মোৰ চি টুৱেণ্টি থ্ৰী নেকি
অ অ একেবাৰে উপত মানে
ছেকেণ্ড ফ্লত
অ' অ' গম পাইছো, আম আমাৰ ব মোৰ দি টুৱেলভাৰ হৈছে নিজৰ ৰুমৰ কিনাাৰটো।
অ'।